অ কোৱা।
কি কৰি আছা?
এনে বহি আছো।
অ, এ মই দোকানৰ পৰা আহি আছো।
অ দোকান কিবা আনিব গৈছিলা তুমি?
উম।
অ বাকী খবৰ ভালে?
ভালে, তোমাৰ?
আছো, তোমালোকৰ আশীৰ্বাদত। অ খোৱা নাই খাম হে। উম। বাকী খবৰ ভাল ভাল।
অ।
অ তোমাৰ?
ভালে।
অ। গৰম কেনেকে দিছে তাতে?
উম মজা
অ বৰষুণ দিয়া নাই?
দিছে আজি
অ।
আৰু সেইফালে যে, হা? সেইফালে দিয়া নাই বৰষুণ?
নাই এইফালে দিয়া নাই।
অঁ
লগৰ এজনৰ পৰা গ'ম পাইছিলো মানে বৰষুণ দিছে বুলি।
অঁ
ওম।
কি কৰি আছে এতিয়া?
এনেই মোবাইল চাই আছিলো তাছত
অ' আজি কলেজ যোৱা নাই?
আজি কলেজ যোৱা নাই।
উ
আজি অলপ মই বাহিৰলে আহিছো মানে অলপ
অ
অ গুৱাহাটীত গুৱাহাটীত আছো এতিয়া।
হাঁ?
গুৱাহাটীত আছো গুৱাহাটীত।
অ' আৰু কোৱা।
তুমি যোৱা নাই আজি কলেজ?
নাই নগ'লো ম'ও, বৰষুণ দি আছে ন'।
অঁ অঁ বৰষুণৰ কাৰণে নগ'লা?
উম
চাহ তাহ খালা?
খালো।
কি দি খালা?
বিস্কুট চাহ।
অ' অ'।
উম।
আৰু কোৱা, ফুৰিব যোৱা নাই একটো
নাই যোৱা, যাম বুলি ভাবিছো গৰম বন্ধত।
গৰম বন্ধত।
অঁ
গৰম বন্ধ কেতিয়া দিব তোমালোকৰ?
জুলাই।
কিবা খাই আছা নেকি?
নাই খোৱা, দোকানৰ পৰা আহি আছো পাকেট আনি আছো।
অঁ মানে চাও ধেই আছে
উম পাকেটৰ।
কিনি আনিছা চাগে?
মেগী।
অ'
আৰু
আৰু
তুমি কোৱা?
এতিয়া কি মেগী খাবা তুমি?
উম।
অঁ, মেগীটো তুমি কেনেকুৱা ষ্টাইলত বনাই খোৱা মানে? কেনেকুৱা খাই ভাল পোৱা মেগী? মেগী কেনেকুৱা বনাই ভাল পোৱা মানে?
এনেই আৰু এনেকে বইল কৰি।
এ মানে চোৱা, এনেকুৱা তোমাৰ আহ, জলকীয়া পিঁয়াজ, জলকীয়া, বিলাহী, এনেকে দি নবনুৱা মানে?
বনাই সেনেকেও, কেতিয়াবা কেতিয়াবা আৰু।
তেনেকা বনাই চাবা চোন, খাই ভাল লাগে।
উম, ঘৰত বনাই বাইদেউৱে কেতিয়াবা।
বাইদেউ আছে ন'? অহ, বাকী কাম ভালে চলি আছে?
অ, অহ।
অহ, টকা পইচাৰটো একো অসুবিধা হোৱা নাই চাগে?
নাই, হোৱা নাই।
সময়মতে, পইচা পায়ে আছা চাগে?
হা।
সময়মতে তো পইচা পাই আছা চাগে?
নাই পোৱা ইমান।
মোৰো একেই গটিৰে, পোৱা নাই ময়ো ৰে।
উমহ। আৰু।
বাকী, তোমালোকৰ সেইফালে মহ ওলাইছে নে নাই?
মহ?
অঁহ হেল্ল। হেল্ল। ডিচ নেটৱৰ্ক ডিষ্টাৰ্ব দি আছে নেকি?
অঁ, মাততো আহা নাই তোমাৰ।
অঁ নেতটো নাই।
নেটৱৰ্ক ডিষ্টাৰ্ব দি আছে চাগে?
অঁহ এতিয়া শুনি পাইছা?
কোৱা আৰু কিবা, অঁ শুনি পাইছো।
অঁহ।
বাকী, মা দেউতাৰ খবৰ ভালেই?
ভালেই।
বাইদেউৰ?
বাইদেউৰো ভাল। আৰু তোমালোকৰ? মা হত ক'ত গ'ল? অ'।
মা ঘৰতে আছে, দেউতা কামৰ পৰা অহা নাই এতিয়া।
অ'।
উম। তাকে আৰু।
আচ্ছা।
কি ক'লা?
হা?
অ', কোৱা?
মই মানে, কথা এটা ভাবিছো।
অ', কোৱা?
হেল্ল'? কাপোৰৰ বিজনেচ কৰিম বুলি ভাবিছো।
অ', ভাল কথা।
উম, তুমি মোৰ লগত পাৰ্টনাৰশ্বিপ কৰিবা।
কৰিম, নিশ্চয়।
অ', কৰ'বাত চিনাকি ঠাই আছে নেকি?
কি দোকান, দোকান খুলিবানে এনে মানে, বেপাৰ নিচিনা মানে, অ'। হেৰি কৰিবা, দোকান খুলিবা ন। আছে, আছে তেনেকুৱা জেগা বহুত আছে।
অ'।
মানে নিজৰ গাঁৱতে খুলিব বিচাৰিছা নে, অকমান টাউন এৰিয়াত যাব বিচাৰিছা।
অকমান টাউন জেগাত।
টাউন জেগাত!
উম।
উম, পাৰি।
অ', জেগাটো কৈ দিয়া আকৌ।
জেগাতো এইটোৱে, ৰঙাপৰাত টাউনত।
ৰ-ৰঙাপৰা, হ'ব।
অ'। তুমি কেতিয়াৰপৰা ষ্টাৰ্ট কৰিম বুলি ভাবিছা?
অহা মাহৰ পৰা।
অ'। ঠিকে আছে, ভালেই ক-কথা ভাবিছা।
উম।
তোমাৰ পাৰ্টনাৰচ, মানে একেইজন লাগে। তুমি আৰু এজন লাগে।
উম। দুজন হ'লে হ'ব আৰু।
অ', কিমান মান, মানে তুমি হেৰি কৰিব পাৰিবা মানে।
উম, সেইটো ক'ব নোৱাৰি এতিয়া।
অ'। ঠিকে আছে তুমি মোক ফোন কৰিবা, মই তোমাৰ লগত কথা যোগাযোগ কৰিলে য'ত আলোচনা কৰিব পাৰিম।
অ'।
অ'।
হম,
আৰু কাপোৰৰ বাহিৰে কিবা আৰু বেলেগ?
কাপোৰৰ বাহিৰে আৰু বেলেগ নাই আৰু সেইটোৱে।
অ',
প্ৰথমতে খুলি লও সৰু-সুৰাকে।
অ', ঠিকে আছে ভালে ভাবিছা।
উম,
উম, মই যিমানখিনি পাৰো মই মোৰ ফালৰ পৰা হেল্প কৰিম বাৰু।
অ' কৰিবা।
উম,
তোমালোকৰ ঘৰত কোন, কোন আছে এতিয়া?
এতিয়া আমাৰ ঘৰত মা আছে দেউতা আছে, ভন্টি আছে, দাদা আছে মই আছো।
অ',
উম,
আৰু
তোমাৰ, তোমাৰ এই ভাইটি আছে ন?
ভাইটি নাই।
দাদা আছে।
দাদা আছে, বাইদেউ আছে মা-পাপা
আৰু
আৰু নাই আৰু।
তুমি মাজো মানে?
উম,
ইয়ছ। দাদা কি পঢ়ি আছে নেকি?
দাদা পঢ়া এতিয়া পঢ়া নাই।
অ' আহ মানে ইস্কুল এৰিলে?
অ',
অ' আৰু বাইদেউ?
বাইদেউ এৰিলে।
অ' বাইদ কিবা বিজনেছ কৰে না কিবা বে কিবা
নাই একো কৰা নাই এতিয়াও।
ঘৰতে থাকে দাদাই কিবা কৰে ছাগে?
দাদা কৰে কাম।
যাৰ কিনে বিজনেচত, বিজনেচ আছে নে কিবা বেলেগ?
এনে ঘৰতে কিবা কিবি কাম কৰে আৰু।
ঠিকে আছে।
আৰু তুমি কি কৰা?
মই এতিয়া মই একো কৰা নাই মানে ময়ও ভাবি আছো এনেকা। মানে পাৰ্টনাৰশিপত কিবা এটা বিজনে কৰা।
অ',
উম, মোৰ এতিয়া তুমি কলা ভালে হল তোমাৰ লগত পাৰ্টনাৰশ্বিপ আৰু। হেল্ল'।
হেল্ল ', হেল্ল '।
অ', কোৱা, কোৱা। নেটৱৰ্ক ডিষ্টাৰ্ব, নেটৱৰ্ক ডিষ্টাৰ্ব।
অ', হ'ব দিয়া।
অ', হ'ব দিয়া, হ'ব দিয়া।
উম।